হেল্লো', হয় নমস্কাৰ নমস্কাৰ।
বাকী আছো মই এতিয়া এনেই অলপমান বিছনাতে পৰি আছো, দেৰিয়ে হ'ল। ভাত পানী খাই বৈ
আচ্ছা, আচ্ছা।
আপোনাৰ হ'ল নে নাই ভাত পানী খোৱা বোৱা এইবিলাক?
নাই, নাই মই তোমাৰ হোৱা নাই, মই তোমাৰ মানে আজি নাখালো। তোমাৰ হেৰি আজি মই মানে লঘোণ দিওঁতো আজিৰ দিনটোত।
অ' আচ্ছা আচ্ছা ঠিকে আছে। মই তাক হোৱা নাই বুলি কওঁতে মই তাকে ভাবিলোঁ, বোলো চাৰে বাৰটা বাজি গ'ল এটাই বাজিব হ'ল ইমান দেৰিলৈটো আপোনালোক নহ'লে নেকি খোৱা।
নাই নাই আমাৰ তোমাৰ মানে অৰ্ডাৰে দি দিয়া হয়, কেতিয়াবা মানে এলাহ কৰে যে আমাৰ মায়ে।
অঁ, অঁ।
সেইটো কাৰণে মানে অৰ্ডাৰে দি দিয়ে। তেওঁলোকে অৰ্ডাৰ দি খাই আহিলে ঘৰত। এতিয়া মানে মোৰ মানে আজিৰ দিনটো মানে পালো যে।
অঁ, হয় হয়।
সেইটো কাৰণে মানে আজি খোৱা নহ'ল বাৰুতে।
এই অৰ্ডাৰ দিয়া হেৰিটো কৰোতে ভালেই হৈছে। কেতিয়াবা অলপমান সেনেকা মন নগলেও হলেও পুটক'টে অৰ্ডাৰটো দি দিলেও আহি যায় আধা ঘণ্টাত।
অ' আহে, আহি গ'ল হয় আহি গ'ল হয়। পিছে আপোনালোকৰ কি বনালে?
আমাৰ আজি হেৰি এইয়া বডিমাহ আলু ভাজি তাৰপিছত সেনেকে দালি ভাত
আচ্ছা।
আৰু ওপৰৰ ছাইডেদি পাপৰ অলপ আছিল।
সেইয়াই, এটিয়া ধুনীয়াকে খাইছো আৰু, মই এনেও বডিমাহ আলু ভাজি ভালেই পাওঁ।
তোমাৰ এই গৰমত মানে এইবিলাক মাছ মাংস খাব নালাগে, এইবিলাকেই ভাল আৰু।
সেইয়াই, সেইবিলাক খাই কাৰো মানে গৰমত বধ হজমি কৰে মানে বুজিছেনে বৰ? মই মানে প্ৰমাণ পাইছো কেইদিনমান। মানে ৰেগুলাৰ যদি দুদিন তিনদিন খাই দিয়া হয়, মোৰ পেটটো বেয়া হৈ যায়। কিন্তু একেই বস্তুটো ঠাণ্ডাৰ দিনত খালে এনেকা একো প্ৰব্লেম নিদিয়ে ৰিয়েকশ্যন নিদিয়ে। গৰমৰ দিনত মানে অলপমান ৰিয়েকচনটো বেছিকে দিয়ে, সেইকাৰণে অলপমান কমাই দিওঁ। কেতিয়াবা সপ্তাহত এদিন মাংস এদিন মাছ সেনেকে আৰু চলো। বাকী এইয়া অলপমান নিৰামিষ টাইপতে খাই থকা যায় আমাৰো।
বাকী ঘৰৰ পাচলি নে আপোনালোকৰ?
এইয়া আমাৰ হয় ঘৰৰ পাচলিয়ে, ঘৰৰ কাষতে মানে সেনেকে দেউতাই ৰোৱে দেউতাই ৰুইছে, তাৰপিছত মানে মাও পানী চানী দিয়ে, ময়ো এনেকে চোৱা চিতা অলপ চলপ কৰি থাকোঁ আৰু। মোৰ বাৰুতে নকৰোৱে সিহ'তে। মাহঁতে বেছি চাই চোৱা চিতা কৰি থাকে মাহঁতে কিবা ক'লেহে মই মানে কৰি দিওঁ আৰু।
অ' মানে ঘৰৰ পাচলি, এতিয়া মানে বজাৰত তোমাৰ বহুতো সাৰ দিয়া পাচলি থাকে থাকে যে। সেইটো কাৰণে মানে তোমাৰ ধৰ পেটৰ অসুখটো কৰে, ধৰ এতিয়া ঘৰৰ পাচলিটো ধৰ তোমালোকে ধৰা পচন সাৰটো ধৰ গোৱৰ চোৱৰ দি ব্যৱহাৰ কৰা ন? আমি মানে সেইটো জল্দি তোমাৰ ধৰক গ্ৰথ কৰে, আৰু ধৰ তোমাৰ অপকাৰ নকৰে ইমান। আৰু তোমাৰ ঢেকীয়া পানী যোগানত ধৰ, সুবিধা পোৱা ন, তোমালোক
অ, নিজৰে, নিজৰে পানী-চানী আছে হেৰি আমাৰ এনেও, মানে হেৰি বহুত খিনি বেলেগ, বেলেগ বিধৰ চব্জি এনেকৈ ৰোৱা হৈছে অলপ অলপকে। মানে নিজৰ কাৰণে কৰা হয় আৰু বেচিবৰ কাৰণে সেইটো বেপাৰৰ ধানদাত একো কৰা নাযায়। যাতে নথকা দিনকেইটাত যাতে চব্জি পাচলি, যেতিয়া কম থাকে ঘৰৰ কেইটাই খাব পৰাকৈ হৈ যাওক যাতে। এই, হিচাপতে কৰা যায় আৰু মানে চব বেলেগ, বেলেগ ধৰণৰ যিমান যি পাচলি আছে গোটেই সোপা পৰা অলপ-চলপ থাকে লগাই দিয়ে আৰু পাপাই।
উম, উম, ভালে বাৰু তে
আৰু মানে এনেকাও নহয় যে, অকল জিকায়ে দিছে গোতেই ছমাহে আমি জিকায় খাই থাকিব লাগিব। সেনেকুৱাও নহয় আৰু মানে, অলপ জিকা দিয়ে অলপ বদিমাহ দিয়ে অলপ, কিবা ভেন্দি দিব অলপ, বিলাহীও থাকে সেনেকে আৰু বেলেগ বেলেগ শাক-পাচলি থাকে আৰু।
উম, উম, আমাৰো অ, গম পাইছো, তোমাৰ সেই আমাৰো সেই চাপৰি ফালে খেতি কৰা আছে আমাৰো তোমাৰ নেমু বাগানে আছে। তোমাৰ
অ, হয় নেকি?
চল্লিশ, পঞ্চাশখন মান আছে বাগান।
বা ইমান সোপামান, আছে নে?
মানে তোমাৰ এইটো নেমুটো আমাৰ মানে কাজি নেমু ন, মানে বাৰমহীয়া নেমু পুৰা মানে বাৰমাহে
অ, এই এনি টাইম যে লাগি থাকে সেইটো নেমু ন, ঢেৰ ৰস থাকে যে ডাঙৰকে।
ধেৰ, ৰস থাকে অ, তোমাৰ এইটো ধৰ তোমাৰ ধৰ, আমাৰ ধৰ, এয়া এইফালে এলেকা মানে তোমালোকৰ ধৰ তেজপুৰৰ-চেজপুৰ ধৰ, আমা নেমুৰে ধৰ চাপলাই যায়।
অ, আচ্ছা, আচ্ছা মই বাৰু কাজিমেমু কোনটো কথা কৈছে আপুনি চিমি পাইছো। এইফালে তেজ-তেজপুৰৰ এৰিয়াত যদি আপোনালোকৰ নেমুৱে চাপ্লাই যায় তেতিয়া হ'লে আমিও খাইছো চাগে ন, কোনোবা নহয় কোনোবা বজাৰৰ পৰা। আমি যিহেতু তেজপুৰৰে হয়।
হয়, হয়, এনে আমাৰ ধৰ ৰসাল নেমুটো ধৰ, এটা নেমু কাটিলে ধৰ তোমাৰ নালাগে আৰু ধৰ। আমাৰ ধৰা, সেই বাগানে আছিলে।
বৰ ধুনীয়া, ধুনীয়া বিজনেছ বিলাকত হেৰি সোমাই আছে, ভালেই কৰিছে। এইবিলাক মানে, মানুহৰ চকুত নপৰেটো।
নপৰে অ, মোৰ মানে, তোমাৰ সেয়া, ফাদাৰে মানে কৰা আৰু।
অ, আচ্ছা আচ্ছা।
এতিয়া মানে মই মানে, এইটো তোমাৰ বি, এ, টো কমপ্লিট কৰি উঠিছোহে। এতিয়া মানে, মই মানে সাধাৰণ কামত মানেত হাত বহাম বুলি ভাবিছো আৰু।
থিকেই ভালেই ভাবিছে যিহেতু আপোনালোকৰ বিজনেচৰ হেৰি লাইনত আগৰ পা, আছেই ঘৰৰ মানুহ, আপোনাৰ ইমান দিগদাৰো নহ'ব, কষ্টও নহ'ব।
উম,
এনেও, এইটো ভাল বিজনেচটো বাৰু মানে মানুহৰ চকুতো নপৰে কিন্তু লাভটোও বহুত। মানুহে এনেকে মানে, দেখা তেনেকে ক'ব পাৰে মানুহে যে অকল নেমুৰহে খেতি কৰে নে কিনো কৰে কিন্তু কৰা মানুহেহে জানে যে লাভ কিমান কষ্ট হিচাপত
হয় হয়
তাকে
পিছে তুমি কি কৰিম বুলি ভাবিছা মানে কি কৰি আছা য এতিয়া মানে পাৰ্টাই বা কিবা পঢ়ি আছা
বাৰ বৰ্তমান বাৰ মই সেনেকে কৰাটোো কৰিয়ে নাই বাৰু ঘৰতে আছো কিতাপ পঢ়ি আছো কলেজ এডমিশন লোৱা আছে মই কলেজতও গৈ আছো তেনেকে এইবাৰ মই থাৰ্ড চেম পাইছোঁ
তাইছা
শ সেয়হে মানে এতিয়া ডিগ্ৰী টো খতম কৰালেকে অলপমান ৰখুম বুলি ভাবিছো এতিয়া বৰ্তমান একো কৰি নাই তাৰপিছত কিবা কৰিম বুলি ভাবিছো ইণ্টাৰভিউ চিটাৰভিউৰ কাৰণে অলপ চল এয়াৰ পৰাই দৌৰি আছো
আচ্ছা আচ্ছা ভালে ভাবিছা ভালে ভাবিছা
অলপ চলপ মানে দৌৰি আছো কাৰণ পিছত হ'লে দেৰি দেৰিকে সময়ত দৌৰিব হলেতো দৌৰো নাথাকিবও পাৰে ন সেইকাৰণে এতিয়াৰ পৰা অলপ চলপ বঢহাই আছো যাতে পিছত দিগদাৰ নহক আৰু এতিয়াতো বৰ্তমান নিদিও বাৰু মই বি এ ডিগ্ৰীটো শেষ হোৱাৰ পিছত ডিগ্ৰীটো লোৱাৰ পিছত তাৰ পিছত ভালকে ইণ্টাৰভিউ বিিলাক মাৰিম বুলি ভাবছো তেতিয়ালৈকে মানে নিজ বডিটো ফিট ৰাখিছো আৰু ৰানিংটো কৰি আছো লং জাম্প চিলিম্বাৰ চপ সেইবিলাক মানে
শবি থাকিব লাগে অ তোমাৰ ধৰ তোমাৰ ধৰ এতিয়া হেল্থটো ভালে আছে ধৰ তোমাৰ ৰাতি ৰাণিং কৰা যেতিয়া
সেইটোোৱে হয় হয় নিজৰ মানে সেই এল এলাহ এলাহৰ ভাৱটো নাথাকে
নাথাকে অ তোমাৰ এতিয়া ধ এ এক্াম ধৰ তোমাৰ পুলিচৰ ইণ্টাৰভিউ ওলাই আছে
অ অ
ত তাত ধৰ তুমি ধৰ এতিয়া চাব পবাৰ লুচেণ্টৰ যিকেইবিলাক ধৰ ইউটিউবত বা কিতাপক সহায় দিওঁ ধৰ চাব পাৰি বা তেনেক কোনোবা ধৰ সুবিধাই হ'ব বহুত ফালৰ পৰা বাকী তো মান ধৰক কিবা যদি বিজনেচত যদি কিবা তোমাৰ ধৰ সহায় লাগে ধৰ তেতিয়া ধৰ অ কনটেক্ট কৰিব পাৰিবা আমাৰ ধৰ তোমাৰ হেৰি ঢেকে জুলিৰ ফালৰ তোমাৰ চাহ বাগিচা এখনো আছিলে হেৰি তোমাৰ আপানা চাহ বাগিচা বুলি আছে
অ হয় নেকি মই চাহ বাগিছাখন দেখিছো নেকি ৰাস্তা দি যাই থাকোতে মোৰ অলপ হেৰি হৈছে মানে দেখা যেন পাইছো
উম পাবাই পাবাই সেইটো মানে তোমাৰ হেৰি ৰেগুলাৰ মানে ত তোৰ কৰ্মচাৰী থাকে মোৰ মানে তোমাৰ এই বৰষুণ দি আছে যে এইখিনি
। খোৱাবোৱাকৰিলে
আমাৰমানে। কা খৰ কাৰানে প্ৰব্লেমটো হৈছে মানে,
অ' মোৰো।
উম।
এইকেইদিন কাহ হৈয়ে আছে মোৰো বাৰু বৰষুণতো দি আছে যে খুব।
উম। এ মানে বতৰটো তোমাৰ অলপ চেঞ্জ হলে তাৰ মানে বতাহ বৰষুণ দি থাকিলে। বতৰৰ পৰিবৰ্তমান হলে গা টো অসুস্থ হয় মই তোমাৰ এই হস্পিতাল যাম বুলি ভাবিছোঁ নতুনকে খুলিছে যে তোমাৰ এইফালে তিনিআলি‌ ফালে যে নীলকন্ঠ
হয় নীলকণ্ঠ ন এই এইখিনিত এইখিনিতে খুলিছে।? মই দেখা যেন পাইছোঁ এই বি পি তিনিআলিৰ পৰাা অলপ আগত।
অঅ, তাতে অ' অ' সেইডোখতে খুলিছে তাতে মাঅনে তোমাৰ সেই ডক্তৰজন মানে আমাৰ তেলোকৰৰ লগত মানে ভাল তেখেতে মা। পিছে মানে গাটো বেয়া হৈ আছে কাৰণে ধৰ চেকআপত।
অ'অ',
এহ! তিনদিন মান হ'ল মানে তোমাৰ অলপ মানে কাহটোও প্ৰব্লেম দিয়ে ৰাতি হ'লে।
ৰাতি হলে, গাটো প্ৰব্লেম দিয়ে?
ৰাতি, দিনটো মানে চলি যায় মানে তোমাৰ ঠিক ঠাক।
অ' কিবা কিবা দৰৱ-চৰৱ খাই চাগে ৰাতি ন! প্ৰব্লেমটো ভাল কৰিবলৈ।
তোমাৰ মানে হেৰি আমাৰ ধৰ গাঁৱলীয়া ঔষধয়া ধৰ তোমাৰ নিম পাতে ধৰ। এক এক গিলাচ পিচি খাই দিওঁ দিনত। ৰাতিপুৱা তোমাৰ আয়ুৰ্বেদিক ঔষধ।
নেএনেকেক দৰৱ খাই যদি বাৰুটে কথা নাই মই আকৌকিবা বেলেগ দৰৱ খাই বুলিহে ভাবো
নাই নাই, বেলেগ দৰৱ নাই তোমাৰ এই নিম পাতৰ ধৰা কাৰা এগিলাচ খাই দিওঁ। আগৰদিন নধক গৰম পৰিলে ধৰ মানে নাখাও এনে অলপ ঠাণ্ডা বতৰ পৰিলে মানে ঘৰত পাৰ বিজনেছও আছেতো।
অঁ' ৰ' ৰ' মাৰি দিয়ে।
মানে পাৰতো ধৰ তোমাৰ কাটি পেলাই ধৰ মানে জালুক দি। বনাই আৰু মানে তেনেকাকৈ মানে অলপ কঢ়াকে। কাৰাকে মানে ধৰ খাই দিওঁ মানে।
মানে লাইট কে নাখাই আৰু! !
লাইট কে নাখাওঁ কিয়‌ মানে জালুটো প কঢ়াকে দিলে ধৰ তোমাৰ কাহ চাহটো বহি যাব নঃ
আচ্ছা মানে পানী খিনিও কমাই দিয়ে ন।
পানী কমাই দিওঁ অ তোমাৰ শুকান ভাজি টাইপৰ বনাওঁ
অ' মানে ৰ টাইপতে হয়গৈ আৰু মানে।
অ তেনেকা টাইপৰে খাই বৰ।
পুৰা একদম ধুনীয়া, একদম আৰাম পাইছে চাগে একদম। গা চা একদম গৰম হৈ যায়?
হয়! হয়! বাকী তোমাৰ হেৰি সেই বাগিচা খনৰ যদি। কিবা তোমাক ইনফৰমেশ্যন লাগে মোক ক'বা বাৰুতোমাৰ
অ' হয় বাৰু মই এতিয়া বৰ্তমানতো একো এনেকে ভবা নাই বিজনেচৰ কথা। থা বাট চাওঁ দুদিনমান পিছত উম, মনতো নিজ কি আৰু এতিয়া বদলিও যাব পাৰে দুদিনৰ পিছত মোৰো মন যাব পাৰে কিবা এটা কৰিবলে তেনেকা হলে মই জনাম বাৰু আপোনাক আপোনাৰ এনে কিবা এনেকা পোষ্ট সষ্ট খালী আছে নেকি? চাকৰিয়ে হওক বা কিবা সেনেকুৱাই টাইপ। ততে হওক তাতে
অ তোমাৰ মানে ধৰ সেই তাৰ কাৰণত ধৰ মেনেজাৰৰ প'ষ্টটো খালী আছে তুমি ধৰ তাত যদি ভাবা ধৰ সোমাম বুলি
হয় হয়
মই তোমাৰ ধৰক সুমুৱাই দিব পাৰিম
হয় মেনেজাৰ পোষ্টটো মানে কে কেনেকা হ'ব দহমহা চেলাৰীৰ কথা অলপ বুজাই দিব পাৰিব নেকি
অ তোমাৰ ধৰ সোমাই কি ধৰ তোমাৰ ধৰ কিবা ডকুমেণ্ট আছিলে নেকি আই টি আই পাছ বা কিবা
মোৰ সেনেকা বৰ্তমান ডকুমেন্ট নাই মই কম্পিউটাৰ কৰি আছো
হয়
কম্পিউটাৰ ডিপ্লমাটো কৰি আছো কম্পিটাৰ ডিপ্লমটো আৰু তিনি মাহত খতম হ'ব মোৰ
এ ঠিক আছে একো নাই বাৰু তে তোমাৰ ধৰ সোমাই তুমি বিশ হাজাৰ মানকে পাবা তাৰপিছত বিশ হাজাৰ তাৰপিছত ধৰ তুমি লাহে লাহে তোমাৰ বাহিব পঁচিশ ত্ৰিশলৈকে চুব আৰু
অ আচ্ছা ঠিকে আছে আৰু বাকী এনে প্ৰমচন চমোচন টাইপৰ কিবা এনে হ'ব নেকি ধৰি লোৱা মই ভাল কাম কৰিছো তেতিয়া ভাল পষ্ট এটাত যাব পাৰিম সেনেকুৱা
তোমাৰ সেই তাত ধৰ তোমাৰ মেনেজাৰ প'ষ্টটোৱে খালী আছে বেলেগ তেনেকুৱা নাই পিছত ধৰ তোমাৰ যদি অ চাই লও তোমাৰ যদি ধৰ কাম চাম তেতিয়া ধৰ ভাল পাই আমাৰ
অ হয় হয়
এ হেৰিয়ে ফাডাৰে, তেতিয়া ধৰ তোমাৰ ধৰ অলপ ওপৰলে ধৰ লৈ যাব পাৰিব
হয় মই কি কয় হেইটো কথা মাথা মাৰি চাম আপুনিও অলপমান কথা পাতি মেলি মিলাই দিব পাৰে যদি চাব তেন্তে সেইটো মইয়ো অলপ -তেতিয়া কামটোত জইন কৰি অলপ ভালকে কৰিম যাতে পিছত নিজৰ অলপমান বেটাৰমেন্টৰ কাৰণে নিজে অলপমান যাতে ভাল অলপ এটা ভাল পষ্টত যাব পাৰো
হয় হয় তাৰে ধৰ তোমাৰ তুমি ধৰ অলপ হেৰিত থাকিবা তাৰে ধৰক গোটেই বাগানৰ চোৱাচিত্ৰাটো আমি মানে শশাঙ্কৰ দত্ত ট বোলা এজনক দিয়া আছে
অ হয় হয় তেওঁ মানে অলপমান চিনিয়াৰড আছে নেকি
চি তেখেত মানে চিনিয়ৰ